হেল্ল'।
হেল্ল'-হেল্ল'।
শুনি পাইছা নে? হেল্ল'!
অঁ' অ শুনি আছো। তোৰ মাতটো অকণমান দূৰৰ পৰা আহিছে নেকি মই মাতটো ধৰি পোৱা নাই ভালকে।
হেল্ল'!
অঁ-অঁ! শুনিছো এতিয়া ক
অঁ! ক ফোন কৰিছিলি?
অ! কৰিছিলো বোলো কিনো কৰি আছ বোলো সুধো চোন। আজিকালি মানুহজনীক দেখা দেখিয়ে নাই। অকল আৰু ফোনত ষ্টেটাছে পাওঁ তোৰ।
তাকেহে আজিকালি ষ্টেটাছ হা-হা? গৈছিলো লগৰখিনিৰ লগত লগৰ এজনীৰ লগত।
উম।
স্কুলৰ ষ্টাফ হয়। লগ নধৰিলি মানে মানে তইও মানে কি আৰু তই বিজিৰ নিচিনা হৈ থাক ন। বিজি মানে কি আৰু ইফালে-সিফালে এ গৈ থাক নিচিনা ওলাই মেলি কেতিয়াবা দেখো কেতিয়াবা নেদে খো ফোন নকৰিলো সেইকাৰণে আৰু হেৰি তোৰ ষ্টে স্কুলৰ ষ্টাফ নহ তই কমফৰ্টেবলো নাপাবি গৈ। সেইকাৰনে সেইকাৰণে ভাবিলো কিনো ক'ম আৰু বেলেগ এদিনা গ'লে সেনেকৈ লগে ভাগে যাম আৰু বুলি।
উম বাৰু বাৰু বাৰু এদিন ওলাবি আকৌ।
উম ওলাব লাগিব যাম যাম।
তাকে অলপ ফুৰিব মেলিব লাগে আৰু গৰম বন্ধ নহয় জানো এতিয়াতো তহঁতৰ গৰম বন্ধ চাগে।
গৰম বন্ধ গৰম বন্ধ দিলে সেইকাৰণে ফুৰি আহিলোঁ অলপ।
মাজতে কেইদিনমান আগতে মানে কেইদিনৰ আগত বৰষুণ দি আছ আছিলে বোলো মই ভাবিছিলো এইবাৰ গৰমটো ইমান নপৰিব চাগে হা এই জুলাই সোমোৱা অ আজি জুলাই কে তাৰিখ পাঁচ তাৰিখ ন।
পাঁচ তাৰিখ অ
অ হে এই জুলাই মাহটো সোমোৱাৰ লগে লগে মানে ৰ'দৰ যি টাপ।
তাকেহে
একদম মানে ঘৰৰ পৰা ওলাব নোৱাৰি আও ফেনখনৰ তলতেই।
উম।
বাৰু এই গৰমত আজি খানা কি খালা দুপৰীয়া?
আজি। আজি হেৰি
কি খালা বোলো?
হেল্ল'।
কি খালা বোলো দিনত আজি।
আজি হেৰি খালো আজি নিৰামিষ নিৰামিষ খাই আছিলে হেৰি এইটো কি আলু চবজি ভাত দাইল। ভাত পানে মই কি কৰিলো বাকী বাকী উ মা হেতি সেনেকেই খালে মই সেই পানীত। পানী অকমান ঢালি পানী দিয়া ভাত কতে।
অ মই বোলো আজি সোমবাৰ পালন কৰিছ নেকি বোলো নিৰামিষ খাইছো যে বুলি ভাবিছোঁ আক।
এই নহয় এইবুলি নহয়। এই গৰমত অকমান পেটটো চেঁচা পৰিবলে
অ' মই এনেই অ'। প্ৰায় মানে এইদিন কি হৈছে ৰাতিপুৱাই পইতা ভাত খাবলে মায়ে থৈ দিয়ে ৰাতি।
উম।
পইতা ভাতকে খাওঁ নিচিনা এই আকৌ গৰমৰ ৰুটি চুটি বনাই থাকিবলে নোৱাৰি নহয়।
অ
কেনেকুৱা গৰম আগত গেছটো ওচত ৰৈ ৰৈ কেনেকে ৰুটিব বনাওঁ বাৰু। সেইকাৰণে মাক কও মা বোলো সেই পইতা ভাতকে এনেকে কৰি থৈ দিয়া ৰাতিপুৱা পইতা ভাতকে খাম মই মানে। কি হয় পইতা ভাতটো মানে লগত মোক একো নহ'লেও অকল মোক পিয়াজ অকণ। হলোঁ মই ধুনীয়াকে পইতা ভাত কেইটা খাবলে পাৰো মানে ভাল লাগে বেলেগ। নালাগে মানে উম কিন কিন্তু এনেই পইতা ভাতৰ লগত আলু ভাজি কঁঠাল গুটি। আৰু সেই মাছৰ পিটিকা হব লাগে খাবা আৰু কৈছো নহয়।
হোম
বৰ সোৱাদ লাগে এ এইবোৰ মানে কি হয় ৰাতিপুৱাই এনে জুতি পুতি লগাই থাকিবলে মন নায যায় আৰু মানে অকমান সেই ভোক লাগে কাৰণে খাওঁ আৰু ধৰ। এনেকে। নাই দুপ ৰাতিপুৱা সময়ত মন নাযায় দুপৰীয়া টাইমত বেলেগ কথা।
অ'।
এনে তই গৰমত কি খাই ভাল পাওঁ।
গৰমত মই গৰম বুলি ক'লে মানে কি আৰু।
এই এইবোৰ জুচ চুচ অকন খাবলৈ ওলাই বুলি ক'লে অকমান ভাল পাওঁ খাই। তাৰপিছত এনে ঘৰত থাকিলে চোন আমি ফল মূলকে এনেকে ধুনীয়াকে যুজ। বনাই খাব পাৰো হয় নাই খাবলৈ মন যায় সেয়া বৰ এলাহ লাগে খালে হা। অ' ভাতৰ লগত ভাত। তৰ লগত গৰমত এই পিটিকা চিটিকা অকমান খা মানে হেৰি কৰিলে মানে। খাই ভাল লাগে মানে অ চিম্পুল কে আৰু টেঙাতো লাগি
মই মানে কি হয় সেই টেঙা টেঙা আঞ্জা খুব ভাল পাওঁ কথা গৰমৰ দিনত। এ ঢেকীয়া জোল এনেকে টেঙা দি পিনে মাছ হ'ব লাগে সৰু মাছ।
উম।
খুব ভাল লাগে নহ'লে হেৰি মাছ হলেও মানে সেই পিয়ালি পালেং যে দে। কিছ ন জানো তই। অ' সেইটো মানে এনেকে গোটেই বছৰে থাকে নেকি আমাৰ ঘত থাকে বাৰু দেই।
উম উম।
সেনেকে মায়ে মানে কি হয় একো নাথাকিলেও পিয়ালি পা পালেঙৰ লগত এনেকে মাছ বনাই দিয়ে টেঙা দি পিনে খুব ভাল লাগে খায়। আৰু গৰম দিনত তই চাবিচোন বেছি মছলা জাতীয় বস্তু। বোৰ খাবলে মন নাযায় অ এই মাছ মাংস মানে এনে লোভটো নালাগে ইমান কি ঠাণ্ডা পৰিলে অকল মাছ মা মাংসৰ কথা কৈছো মানে মাংসটো খাব হেৰি হয় এনে মাছটো খাব পাৰি ইয়াত নেমু অকন চেবি কাজি নেমু অকণ হ'ব লাগে কিন্তু গৰম দিনত দে
অ হয় হয়
অন হ'লে ভাল লাগে খাই ভাল কেইটা
সেয়া বৰ দাম পৰিছে নহয় কাজী নেমুুৰ
উম এতিয়া গৰমৰ দিনত দাম হ'বই আৰু।
উম। দেওবৰীয়া বজাৰলৈ যাবলে ভাল নেমু বোৰ স টা দামতে পোৱা যায় কিন্তু মানে এতিয়া গৰম বেছি পৰিছে যে দাম বেছি হৈছে সেইকাৰণে।
এইবাৰ মানে দেওবাৰ বজাত কি হ'ল সেই গৰমটোৰ কাৰণে নগলো। বোলো গ'লিৰে মই যাম আৰু বোলো মানে অলপ সস্তাও হয় যায় বজাৰ গ গধূলি টাইমত গধূলি টাইমত যাম বুলি ভাবিলে এলাহ লাগিলে। তেনেকেই থাকি গ'ল কিন্তু আমাৰ ইয়াত মানে কি হয়। এই বজাৰ মানে গাঁৱৰ জেগাৰ নিচিনা ন ধৰ সেই এই চব্জি তবজি নহলেও মানে ইমান খিনি প্ৰব্লেম নহয়। এনেকে ঢেকীয়া কচু আৰু কল কলমৌহা কলমৌ শাক
উম উম খাওঁ খাওঁ ভাল পাওঁ পাই মই
আমাৰ ইয়াত ধঢেৰ ওলাই আছে তাকে মা আনে ভাল লাগে খাই হ'ল এনেকেই চলি আছো মানে ধৰ প্ৰব্লেম নহয় মানে
সেইয়াই গাঁৱতে এহ্ এহ্। সেইবোৰ পাবলে ভাল পতকে কেনে এই ঢেকীয়াই ছিঙিলো। এই ক'বা উ উ উ উ উ ঔটেঙা এটাই বুটলি আনিলো গছৰ পৰা সৰা। বা কিবা এটাই ললো সেইয়াই আৰু
অমিতা অমিতাটো থাকেই ধৰ ঘৰতে অমিতা বোলো থাক সেই ঘৰতে নিচিনা।
উম উ আমাৰ সেই কান্দি পিছ এফালে ইহ এ এ কঁঠাল গছজোপা আছে তাকে খুৰাই গৈ পিনে কেনে আৰু চালেগে তলত অ পৰি আছে মানে বেছি ডাঙৰ নহয় আৰু ভাজি খাব পৰা আৰু কেঁচা ইহ্ ই তাক কে আধা ফাল আমাক দিলে আধা ফাল ললে মায়ে ৰাতি কালি সেই হেৰিত কৰি কেনে অকমান ই ই ই আহ অ শুকান গুৰি অকনমান তেল অকন বেচিকে দি কেনি বনালে। একদম মাংস মাংস বনাইছে যেন সোৱাদ পাইছো আৰু ই ই আ আ ভাল লাগিলে মানে খাই।
মাংস সোৱাদটো আহিব কিন্তু এইটো বস্তু অকন উ মানে মছলা-চচলা বা নহৰু অকন বেছিকে দিলে।
অ অ সেনেকুৱাকে বনাইছিলে ভাল লাগিলে খাই উ।
মই আজি সেই মাক কৈছো বোলো সৰু মাছ বোলো পালে লবাছো উম বোলো ইমান মন যায় সৰু মাছ খাবলে এ ডাঙৰ মাছটো ইমান মন নাযায়।
উম উ উ।
মই মানে কি কৰো গম পোৱা নে সৰু মাছ আনিলেই মই এনেকেতো মায়ে জোলত দিয়ে কিন্তু মই জোলত বৰ এটা ভাল নাপাওঁ দেই সৰু মাছটো এ ভাজ যি দিয়ে নহ'লে মাছৰ চৰ্চৰি।
উম উ।
খুব ভাল লাগে খাই নহ'লে আৰু মোৰ কাৰণে মায়ে নাখালেও মোক মোৰ কাৰণে মই অলপ সৰু মাছৰ পিটিকা বনাই লওঁ।
অঁ অ।
সেই সৰু মাছৰ পিটিকা কাৰণে গোটেই ভাতকেইটা বৰ ধুনীয়াকে যায় মানে
হয় হয় হয়।
নেমু অকন দি দিব লাগে জ্বলা অকন বেছিকে দি।
একদম পেটটো চেঁচা পৰি যোৱা যেন লাগে।
উম উ বৰ ভাল লাগে।
উম উ।
মই যে বেছি মানে এই মাছ-মাংসতকে যে এই নৰ্মেল যোনখন থালি থাকে হে হে আহ্ অলপ অলপ কিবা অকন চবজি হোৱাত মানে অ অ দাইলৰ লগত সেই ভাতকেইটা খাই মোৰ ভাল লাগে। বেছি আজিকালি মাংস-মাছ সেইবোৰ ইমান এটা ৰাপ নাই।
নাই নাই, সেই গৰম দিনকেইটাত তেনেকুৱে ঠাণ্ডা দিনকেইটাতহে বৰ মন গৈ থাকে মা মাংসলে।
ঠিকে জ্বলা অলপ বেছিকে দি খাবলে।
উম উ উ, হেৰি এ গৰমৰ দিনত যে বৰ পেচাবৰ প্ৰব্লেম হয় অ।
সেয়াই হয় হয় এই এইবোৰ মানে গৰম অ অ অ গৰম ভাপ সোমায়।
তাকে উম উম তোৰ মই মানে কি কৰো হেৰি পাচ জ্বলাৰ পৰা কৰিলে আ অ অ। কৰ'বাৰ পৰা আহিলে মানে কিবা বহুত দেৰি মানে বহুত দেৰিলৈকে যদি পানী নেখাও ন আহ আ ত' তেতিয়া মানে সেই প্ৰব্লেমটো হয়। ত' মানে কি কৰোঁ আহি ঘৰত একদম এক বটল মান আ এনেকে ঠাণ্ডা পানী খাই দিওঁ তাৰপিছত পেটটো চেঁচা হৈ যায় যে তাত নৰ্মেল হৈ যায় উম নহ'লে সেই কুঁহিয়া ৰস পুৰণা কুঁহিয়া ৰস
উম।
কুঁহিয়া ৰস যদি খাই দিয় মানে একদম ভাল হৈ যায় কৈছো নহয় এইটো মানে কুঁহিয়া ৰসটো দৰৱ আৰু এইটো কাৰণে
সেয়াই ওলাই গ'লে মানে আ, ভাৱটো সোমাই নাই আমি। সেইয়ো কৰম গৰমত সেই ভাতটো সোমাই কিনে সেই তাত প্ৰব্লেম দিয়ে আৰু। উম।
তাকে পাই সেই সেয়াই আৰু। গাঁও জেগাত বুলি সেইটোকে ধৰ গম পাওঁ এইটো খালে এইটো ভাল হ'ব সেইটো খালে সেইটো ভাল হ'ব। চৰহত থকা বিলাকেতো ডাইৰেক্ট মেডিচনে খাই দিয়ে আৰু।
উম সেয়াই। এ, আকৌ অ', যদি পে পেট বেয়া কৰে সেনেকেও তো ৰাতিপুৱা যদি খালী পেটত মধুৰিয়াক তিনটা খাই দিয়া হয়।
সেনেকেও ভাল হয় মচন্দই এইবোৰ অলপ খালে মানে বু তলি মেলি খালে সেনেকে ঠিক হয় নহয়, দৰৱ পাতি নোখোৱাকে।
তাকে সেইবোৰ ঘৰুৱা সেই ঘৰতে পাত চাত বিলাকে পেট চটবোৰ ভালকৈ থয় আৰু। নৰসিংহ জোল, বেদাইলতা এনেকে
উম।
আৰু হেৰি নহয় নয়ন তৰা গছজোপা দেখিছ নে জানো সেই বেঙুনীয়া আৰু বগা ফুল ফুলে
অ'।
আমাৰ ঘৰৰ আগফালে আছে চাবিচোন তই কেতিয়াবা সেই ফুলৰ পাত টো বোলে সেই চুগাৰৰ কাৰণে ভাল বোলে।
হয় নি?
বইল কৰি ৰসটো খাই নে কেঁচাকে এনেকে ৰসটো খাই মই ঠিক গম নেপাওঁ।
কিন্তু সেই ভাল বোলে সেইটো বস্তু।
অ'।
মই সেই আজি গম পালোঁ ক' এনেকে চুগাৰৰ কাৰণে ভাল বুলি আমাৰ মানে কি হয় কিছুমান বস্তু ফুল ধুনীয়াকে লগাই থওঁ হয় হয় মানে এনেই ধুনীয়া দেখিবলে ফুলবিলাক কিন্তু সেইবিলাকো যে দৰবৰ কাম কৰে মানে সেই গমেই নাপ অ', ঘৰতে যে দৰৱ এজোপা আছে যে খাব লাগে।
আগৰ দিনৰ মানুহে গম পায়, কিন্তু আমি মানে আমাৰ জেনেৰেচনটোৱে মানে এ ঘপ কে ককা- আইতা থাকিলে মানে ক'লেহেতেন তাইপ আমাৰ এতিয়া ককা আছে যদিও মানে সেইখিনি কথা পাত তিবলে কিজান সুবিধাও নাপাওঁ এ, পুৰণা কিছুমান দৰব বন দৰৱৰ কথা ব মানে জানে বিশেষকে।
উম।
আজিকালি খালি কিবা এটা বা মানে এইটো বেমাৰ হ'লে মানে পতক কেনে দৰৱে খাই মানুহে টেবলেটে আনি কেনে খাই ভাল পায়। কিন্তু সেই টেবলেট পিছত গৈ কেনে ইফেক্ট হয় ন গা শৰীৰত। সেইটো নকৰি কেনে সে টো নাখাই কেনে আমি যদি ঔষধি বনৰ বন ঔষধি মানে যদি দৰপটোত পাতি খাও তেন্তে আমাৰ মানে ইমান অপকাৰ নকৰে।
অ তাকে এইবোৰ বস্তু খাইছিলে মানুহে ইমান বেমাৰ হবলৈও নহয় নিচিনা ন আৰু আজিকালি চব বস্তুতে চেনী নহয় জানো? সাধাৰণ বিস্কুটটো চেনি কিমান থাকে মিঠা খাবলে। এনেকে এনেকৈ মানুহৰ চুগাৰটো বাঢ়ি যায় চাগে আৰু টোপনি ক্ষতি হলেও বোলে চুগাৰ হয়।
অ, অ।
আজিকালিতো মানুহৰ ধৰ টোপনি পতকে নাহেই চোন।
সেয়াই। হেল্ল' উম। হ'ব নহ'লে দিয়া আজিলৈ।
অ, হ'ব ন, ঠিক আছে বাৰু আকৌ কেতিয়াবা ফোন কৰিবা।
অ'কে অ'কে কৰিব লাগিব।
আৰু হেৰি কৰ'বাত ফুৰিব গ'লে ক'বা মোকো।
অ অ কম নিশ্চয় কম।
উম উম ঠিক আছে বাৰু দিয়া।